হয়, নমস্কাৰ।
হেল্ল' হয় নমস্কাৰ।
হয়, নমস্কাৰ।
হয় কওকচোন হয়, গুড মৰ্ণিং।
অ' মই অ আপুনি মোক অলপ সময় দিব পাৰিবনে।
হয় হয় অলপমান দিব পাৰিম দিয়ক।
হয় মানে এ এ ধৰা হ'ল এতিয়া। যিহেতু আহ অসমত প্ৰায়ভাগ কৃষি কৃষিজীৱিয়েই প্ৰধান।
হয় হয় কখিন হয় হয় বুজিছো। এইখিনিয়েই প্ৰধান হয়। উ
মানে মই তোমাক অ হয় মই তোমাক সুধৰিব খুজিছোঁ। আহ' বাৰিষা কালত, এতিয়া ধৰ বাৰিষা হৈ আছে। আপোনালোকৰ ফালে এনে কি কি খেতি কৰা হয়।
আমাৰ ইয়াতে ধান খেতি বিশেষকে প্ৰধান ধান খেতিয়ে কৰা হয়। তাৰ পাছত। অ' অ বেহাৰ খেতি কৰা হয়, বা সৰিয়হ খেতি কৰা হয়। তাৰপাছত এনেই। অ' সেউজীয়া শাক পাচলি কৰা হয়। বিশেষকে তাৰ পাছত এনেকুৱাকে, কলগছৰ, কলৰ খেতি কৰা হয়। খেতিতটো বহুতে কৰা হয়। হয়, হয়।
হয়্ ধৰা হ'ল আমাৰ এইফালে ধৰা হল থানৰ বহুত, প্ৰকাৰৰ নাম আছে। ধৰ আহ ৰঞ্জিত আহ', ৰঞ্জনা বাহাদুৰ এইবিলাক ধন আপোনালোক, চব ফালে এইটো নেইমে চলে নে?
হয় হয় এইটোয়ে চলে। এই এইটোৱে আছে মই শুনাত মই মই বিশেষকে খেতিৰ বি নাজানো তথাপিও যিখিনি জানো আপোনাক ক'বলৈ চেষ্টা কৰিম।
হয় হয়। এনে খৰালি কালত কি কি খেতি কৰা হয় আপোনালোকৰ ফালে?
হয়, আমাৰ খৰালি কালত সৰিয়হ খেতি কৰা হয় বিশেষকে সৰিয়
হয়।
তাৰ পাছত সেউজীয়া শাক পাচলি। কৰা হয়, যেনেকুৱাকে মূলা ৰেণুকা হয়ইনে?
হয় হয়।
হয় আৰু আপোনালোকৰ ফালে?
আ-আমাৰ ফালে এনে খৰালি কালত প্ৰায় একেই চলাই খেতি কৰা হয়। তাৰোপৰি আহ লেচেৰা থাকে, বেঙেনা টো কিছুমান কিমান বাৰ মাহে থাকে, বাৰিষা কালতো হয়, অ' খৰাল কালতো হয়। তাৰ পিছত উম, ধৰ এতিয়া বাৰিষা কালত যেনে জিকা ভেন্দি এইবোৰ আপোনালোকৰ ফালেও আছেনে? হয় ঠিক। আৰু আপুনি আহ সুধিব বিচাৰিছো আপুনি এনে ভৈ ৰৱা ভৈ ৰব যা
আমাৰ সেউজীয়া শাক পাচলি, ভৈৰৱ এইবোৰ বিশেষকে নাজানো তথাপিও এইবাৰ গৈছিলো অলপমান এনেই চেষ্টা কৰিছো বাৰু। উম, তোমালোকৰ ঘৰত খেতি কৰিছেনে কৰা নাই?
হয় কৰিছে।
কি খেতি কৰিছে তোমালোকৰ ঘৰত?
খেতি বুলিবলে এ, আমাৰ এতিয়া ধৰ এ বৰা ধান বৰা ধান চিনি পায়নে?
হা?
বৰা ধানতটো চিনি পাইনে বৰা ধান?
হয় হয়, পাওঁ পাওঁ।
অ', এই পিঠা যে বনাই সেইটো খেতি কৰে অ', তাৰপিছত অ', ৰঞ্জনা খেতি কৰে।
হয় হয়।
আৰু ৰঞ্জিত কি কৰে এই বিল
হয় হয় হয়।
আপোনালোকৰ ফালে অ' এতিয়া খেতি হ'লনে? নাই, এতিয়া আৰম্ভহে হৈছে।
হোৱা নাই আৰম্ভ মানে আৰম্ভণি শেষ হল অম্বুবাচিৰ টাইমত যে আমাৰ এ, চাৰি দিন যে অলপমান হে কৰে মানে খেতি নকৰে সেই কেইদিনত মানে আমাৰ খে তি ৰৈ গল নহয়, এতিয়া আৰু আৰম্ভ কৰিছে ৰ'ব।
হয় হয়।
তোমালোকৰ হ'ল?
আমাৰ বৰ্তমান হোৱা নাই হ'ব আৰু। মানে ছয় পাঁচ আহ দুই বিঘা মান আছে আৰু।
কেই কেইবিঘা মান কৰিছিল আপোনালোকৰ?
এনে পাঁচ বিঘা মান হয় আৰু এ ধান প্ৰায় এক এটা ধানে কৰা নাযায় নহয় অ', ধৰ এতিয়া ৰঞ্জনা আছে ৰঞ্জিত আছে, বৰা ধান আছে সেইবিলাক আপোনালোকৰ এনে কি কি ধান খেতি কৰা হৈছে
আমাৰ ৰঞ্জিত কৰা হৈছে বৰা ধান কৰা নাই বৰ্তমান কৰিব নেকি হয় তাৰ পাছতে ৰঞ্জিতে কৰা হৈছে ৰঞ্জিতে কোৱা
হয়।
খোৱা শুনিছোঁ আৰু মই ইমান নাজানো ধানৰ বিষয়ে তথাপি কিয় যিখিনি জান শুনা পাইছো বা যিখিনি দেউতাকৰ মুখত অলপমান জানো ক কয় সেইখিনি কলো
হয় অ', আপোনালোকৰ ফালে এনে বিহু পালন কৰা হয়নে?
হয় হয় বিহু পালন কৰা হয়।
এনে বিহুত কি কি নীতি নিয়ম বোৰ জানেনে জানে যদি জনাব নাজানিলে নাই
হয় বিহু বিহুতো আমাৰ নীতি নিয়ম বিশেষকে অ', বিহু কোনটো বিহুৰ কথা ক'ম মই বাৰু
মানে বহাগ বহাগ বিহুতটো জানে জোনে ক যিকোনো তিনিটা বিহুত এটা হ'লে হ'ব
বহাগ বিহুৰ বিষয়ে মই জানো আহ বহাগ বিহুত আমি প্ৰথম দিনা যেনে উৰু আহ উৰুকা বুলি কয়নে উৰুকা কাৰ দিনা আমি হে কৰোঁ। অহ প্ৰথম দিনা আমি সকলোৱে আহ
গৰুক গা ধোৱাৰ পাছত। পিছদিনা, আমাৰ মানুহ বিহু হয় সেনেকুৱা। বিহু সাতটা হয়, তাৰ পাছত প্ৰথম দিনা গৰু গাত ধোৱাৰ নিয়ম আছে, যেনেকুৱা গৰুক আহ ৰাতিপুৱাই মাহ হালধি লাও বেঙেনাৰে গা ধোৱা হয় হয়নে। লাং লাও বেঙ বেঙেনা খোৱা হয় তাৰ পাছতে। গৰু গা চা ধুৱাই নদীত গা ধুৱাই সকলো গাঁৱৰ মানুহে একেলগে গৈ। নদীত গা ধুৱাই তাৰপাছত আহ নতুন পঘা দিয়া হয়, তাহতক মানে পিছদিনা আগ দিনা বিহুৰ আগ দিনা নতুন নতুন পঘা আনি থৈ দিয়ে নহয় সেই নতুন পঘা গা চা ধোৱাৰ পাছত এই নতুন বগা পিন্ধোৱা হয় আৰু তাৰ পাছত আৰু গধূলি আৰু নিয়ম আছে গধূলি। গৰুক পথাৰৰ পৰা লৈ আহি। যেতিয়া গোহালিত সোমাব গোহালিত নোসোমাওতে এ গৰুক। হেৰি দিয়া হয়, থোপপা দিয়া হয় বুলি কয় আৰু আমাৰ লোক লোকভাষা থোপা দিয়া হয় বুলি
হয়, হয়, এনে বিহু নাচ নাচিব জানেনে।
হয়, হয়, জানো জানো জানো মানে ইমান নাজানো তথাপিও যিখিনি মানে বিহুত নাচো আৰু সেইখিনিয়ে আৰু বিশেষ মঞ্চত না ন নাচো এনেকুৱা আৰু আপোনালোকৰ ফালে কেনে কুৱা বিহু নিয়ম নীতি
আ আমাৰ ফালে প্ৰায় একেই অ' আপোনাৰ আৰু আমাৰ ফালে প্ৰায় মিল একেই আছে দিয়ক।
হয়, হয়।
হয় আৰু অ' ডাঙৰ ডাঙৰ সৰুৱে ডাঙৰক অ' সন্মান কৰাতটো আছে আমাৰ এইফালে নিয়ম।
হয়, হয়, সৰুৱে ডাঙৰক সেৱা কৰে। আশীৰ্বাদ লয় সেনেকুৱা আৰু হয় আৰু সকলোৱেতো নতুন কাপোৰ পিন্ধে চাগে আপোনালোকৰ ফালে।
হয়, হয়, পিন্ধে এনে অ' মন্দিৰত যাই পাইছেনে? এনে মন্দিৰত কি কি মন্দিৰত যাই পাইছে আপুনি?
হয়, মন্দিৰ বুলি ক'লে। মইতো মন্দিৰ কামাখ্যা মন্দিৰত যাই পাইছো। কামাখ্যা মন্দিৰৰ নাম শুনিছা।
শুনিছোঁ শুনিছোঁ।
হয়, হয়, কামাখ্যা মন্দিৰত যাই পাইছো তাৰ পাছত। উম। আমাৰ ওচৰ পাজৰৰ মন্দিৰ বিলাকতে যাই পাইছো সেইবিলাক ভাল ভাল আপোনালোকৰ নাজিনিব পাৰে। তাৰ পাছত কামাখ্যা মন্দিৰৰ বিষয়টো জানেই। নীলাচল পৰ্বতত আছে। তাতে অম্বুবাচী মেলা হৈ গ'ল এইকেইদিনতে সেনেকুৱা।
হয়, হয়।
আপুনি ক'ত যাই পাইছে? ক'ৰ মন্দিৰত যাই পাইছে?
বুজা নাই।
আপুনি কৰ মন্দিৰত এনে যায়
মন্দিৰ বুলি ক'লে এনে আমাৰ ওচৰতে এটা হনুমান মন্দিৰ আছে তাতে যোৱা হয় আৰু বাকী শিৱ মন্দিৰত যোৱা হয় আৰু মানে পূজা পাৰ্বণ ওচৰত হয় তেতিয়া সেয়া শুশ্ৰূষা কৰা হয়
হয় হয় হয়
হয়
আমাৰ ইয়াতো হয় কওকচোন
হেল্ল' কি কৈছে বুজা নাই
হয় আমাৰ ইয়াতো এনেকুৱাই সকলোৱে চব মানে ভগৱানকে পালন কৰে কৰেই মানে
হয় হয়
ও আপোনালোকৰ ফালে অ এনে খেতি বাতি কম সম্পূৰ্ণ হ'লনে কৰা?
অ খেতি বাতি মানে গোটেই সম্পূৰ্ণ হোৱা নাই পথাৰ খান যিহেতু ডাঙৰ হয় মানে উম বহুত ধৰ এতিয়া দছ বিঘা অ উম পাঁচ বিঘা অ আঠ বিঘা এনেকেও খেতি আছেনে উম যিহেতু আপোনালোকৰ ফালেও যিহেতু এ আমটিত চাৰি দিন বন্ধ হয় আমাৰ এইফালে সেইটো নিয়ম আছে সেইকাৰণে অ যিহেতু চাৰি দিন বন্ধ থাকিলে আৰু আমটিৰ পিছৰ পৰা নতুনকৈ আৰম্ভ হৈছে ৰোৱা তোলা এতিয়া প্ৰায় ৰোৱা তোলা পথাৰত চলি আছে
হয় হয়
হয়
আমাৰ ফালে একে আমাৰ ফালে ৰোৱা হওক হ'ব আৰু আমাৰ আছে বাকী আমাৰ ওচৰে পাজৰ খিনি শেষ হল বাৰু এনেকুৱা মানে ঘৰত কি সেউজীয়া শাক পাচলি কি লগাইছে এইবাৰ
হয় এ সেউজীয়া শাক সেউজীয়া শাক পাচলি বোলে জলকীয়াটো প্ৰায় থাকেই দেচোন চব্জিৰ ভিতৰত অ আৰু এ লেচেৰা আছে তাৰ পিছত কোমোৰা দিয়া হৈছে তাৰপিছত অ জিকা দিয়া হৈছে আৰু অ ভাতকেইডালো চিনি পায়নে আমি গাঁৱলীয়া ভাষাত ভাতকিদেলা বুলি কওঁ হয় সেইবিলাক দিয়া হৈছে
হয় হয় ঠিকে আছে আমাৰো এনেকুৱা আমাৰ ভাতকেৰেলা দিয়া হৈছে বাৰু
হয় হয় হয় বাৰ আপুনি ইমান সময় মোক সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু কেতিয়াবা জানিব বিচাৰিলে আহ সেই যোগাযোগ হম
হয় হয় আপোনাৰ পৰাও মই জানিব তাম বহুত বহুত আনন্দিত পাল হলো ধন্যবাদ
হয় হয় আৰু কেতিয়াবা জানিব বিচাৰিলে যোগাযোগ নিশ্চয় হম ঠিক আছে
ু কৰিব ধন্যবাদ ধনাদ